অ ৰেহান
ভালে দিয়া আছো দিয়া আৰু তোমাৰ
ময়ো আছো দিয়া এই অকমান আগতে লগৰ এটা আহিল নটা মান বজাত তাকে অকণমান আহিলো ওলাই গ'লোঁ তাকে তোমাৰ দোকানত অকণমান ফাষ্ট ফুডো খালোঁ খাই কিনে এই অকণমান আগতে আহিলে ভাবো এইবাৰ কি ৰিহানক কল কৰো কি কৰি আছে বা সি
অ ফাষ্ট ফুড না
কত এ এ সিটো হয় ৰে মানে সছা সচা কথা কবলৈ ফাষ্ট ফুড খাই খাই মে পেটতটো বাঢ়ি গৈছে নাখালেও নহয় ৰে সদায় খাব মন য়ায থাকে জানা কালি বিছাখ কৰা কালি খালো ৰ'ল আৰু পানী ভৰি হা এতিয়া খাই আহিলোঁ ম'ম' আৰু চাওমিন এই নৱজ্যোতিত পাই হা এ তোমাৰ কি জানা বিশ চল্লিশ টকা লয় তোমাৰ তিনটা ম'ম দিব আৰু এক প্লেট চাওমিন দিব এনেকাে চল্লিশ টকা লৈ আৰু হা মানে কমব দিয়ে আৰু চল্লিশ টকা মুঠে আৰু চুপটো থাকে চুপটো অ কমত বহুত টেষ্টি বনাই ৰে হা এ নৱজ্যোতিৰে আছে আগতে এইতটো নামঘৰ পথাৰ আছিল দা পানজলৰ ঘৰ চিধা চিধি আছিল আগতে সেই দোকানখন
অহ অহ গম পাইছো দিয়া কোনখন
অ অ গম পাইছা ন ইহঁতে পুৰণা দোকান হয় জানি বাই ত তাতে খালো
বেছি ড্ৰিংকছ কৰিলে মানুহ শকত হয় নেকি
অ হৈছোগে এইটোতো গম নাপাওৰে আৰু কি বুলি কয় হয় এইবিলাক বাদ দিয়া আৰু এই কি বুলি কয় শুনা ড্ৰিংক মানে তুমি এই মেংগ ড্ৰিং খাব পাৰা কককলা খাব পাৰা তাৰপিছত তুমি ৰেডবুল ড্ৰিং খাব পাৰা। ৰেডবুল চেডবুল এইবিলাক আছে সেইবিলাক খাব পাৰে।
কককলা চককলা খাব নালাগে সেইবিলাকত তোমাৰ চুগাৰ চুগাৰ টো বেছি। ঠি থাকে ন
চুগাৰ থাকে আৰু কককলা হওক ফ্ৰুটি হওক হ এই এই ইয়েলৰ যে জুচ বিলাক যে থাকে সেইবিলাক খাব পাৰা কিন্তু তুমি ৰিয়েল যে আছে ৰিয়েল সেই ৰিয়েলৰ জুচ বিলাক খাব পাৰে সেইটো অকমান হেলডি আছে আৰু এটা আছে সষ্টৰিয়া ককনাত বুলি আছে এটা নাৰিকল নাৰিক পানী হয় হা হিষ্টৰী ককনাৰ সেইটো তোমাৰ আমাৰ জীৱনটো দিব পাৰে হয়তো উৱান ছেভেটি পাইছ বা ফিপটি পাইচেন অফ থাকে এঠটি ৰুপিচ পুৰা এক লিটাৰ থাকে পানী হা পুৰা নাৰিকলৰ পানী যিটো আ পুৰা নাৰিকলৰ পানী তেষ্টপেপাৰ একো এড নাথাকে তাতে নেচাৰেল হয়। মানে জিৰ' পইন থ্ৰী পৰ্চেন্ত কিবা চুগাৰ মিলে আৰু।
চুগাৰ মিলাব আৰু চুগাৰ নিমিলোৱাকে আৰু য ড্ৰিংক নহয় ন অলপ মিলে। তেইশ টো কাৰনে মিলে আৰু সেইটো।
টেষ্ট কাৰণে টেষ্টৰ কাৰণে মিলাই আৰু ন। বাকী তুমি ক'ত আছা পিছে
মই দিয়ুতিত আছোঁ ৰবা। এটা অইল অইলত এটা মানে অপ্ৰেন্তিষ্টৰ ভেকেঞ্চি ওলাইছিলে এপ্লাই কৰিব পাৰিবা নেকি তুমি?
উম কিহত আহি কিহত আছে?
অইল অইল অইল ইণ্ডিয়া।
অল ইণ্ডিয়াত তোমাৰ কি ভেকেঞ্চি আছে বুলি কলা?
অপ্ৰেন্তিষ্ট।
অপ্ৰেণ্টিষ্ট এইটো কি বিভাগ হয় মানে কিহৰ হয়?
তাতে তোমাৰ মানে অ এপ্ৰেণ্টিষ্ট তুমি বহুত কেইটা মানে ভ মানে ষ্ট্ৰিমৰ পৰা কৰিব পাৰি। তোমাৰ নৰ্মেল বি বি এ কৰি পেললেও কৰিব পাৰি কিন্তু কিব কিবি লাগে আৰু চাইন্সৰ পৰা হ'ব লাগে কিবা কিবি আইটি কৰিব পাৰি ডিপ্ল'মা কৰিব পাৰি। বিটেক কৰিও পাৰি।
হেনেকুৱা বহুত কেইটা আছে আৰু এতিয়া মই ডিপ্ল'মা কৰিছো মই মানে সেইকাৰণে মানে আহ এপ্লাই কৰিম বুলি ভাবি আছো।
আচ্ছা অ এপ্লাই এইটো কি পৰ্টেল? পৰ্তেলটো গম পোৱা? উম! আইি গল চি এন ইণ্ডিয়ান অইল।
অ ইণ্ডিয়ান অইল আই অ এই নহয় আৰু কিবা এ। ইণ্ডিয়ান অইল লিমিটেড কিবা।
উম কৰ্পৰেচন লিমিটেড।
অ অ কৰ্পেৰেচন লিমিটেড।
অ মই বাৰু এইবিলাক এপ্লাই কৰি পোৱা নাই বাৰু। ত' এপ্লাই কৰি আহ পোৱা নাই। আচ্ছা এইবিলাক যিতি কৰা ন তুমি যদি এইটোটো গভৰ্মেণ্ট জব হয় ন এটা?
গৱৰ্ণমেণ্ট জব হয় কিন্তু আমি জবটো নাপাও মানে এপ্ৰেন্টিচিপ মানে একবছৰ ৰ মানে ট্ৰেইনিং হব তাৰপিছত চাৰ্টিফিকেট এখন পাম আৰু। তাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট পাম আৰু অইলঅত কৰা পিছত তেতিয়া সেই কামত আহিব ধৰি লোৱা অইলত কেতিয়াবা ভেকেঞ্চি ওলাল আৰু গভমেন্ট জব তেতিয়া মানে এপ্লাই কৰাত সেইটো কামত আহিব আৰু সেনেকুৱা ট্ৰেইনিং হ'লেও মানে পইচা পাম।
আচ্ছা আচ্ছা মানে এটা ইন্টাৰ্ণশ্বিপ বুলি ক'ব পাৰা আৰু এইটো।
ইণ্টানশ্বিপ টাইপৰে আৰু ইণ্টাৰণশ্বিপত এতিয়া পইচা নিদিয়ে কিন্তু ইণ্টানচিপ পইচা নিদিয়ে এপ্ৰেণ্টিশ্বপ বুলি কয় এইটোযে এপ্ৰেণ্টিশ্বপত মানে পইচা দিয়ে।
ইন্টাৰ্ণশ্বিপ টাইপৰে বস্তুটো।
নাই আজিকালি কিছুমান ইণ্টাৰ্শ্বিপত পইচা দিয়ে মানে পেড দিয়ে।
ই ইন্টাৰ্ণশ্বিপ পইচা দিয়ে পেইড ইন্টাৰ্ণশ্বিপ আছে কিন্তু ইন্টাৰ্ণশ্বিপত বহুত কম পইচা দিয়ে। ছয় ছয় হোজাৰ আঠ হাজাৰ এনেকুৱা এনেকুৱা দিয়ে।
উম হম থা কে আৰু তাতে ইন্টাৰ্ণশ্বিপ কিমান দিব চেলাৰী?
মানে পোন্ধৰ হাজাৰ দিব।
আচ্ছা, সেইটো হ'ব ক'ত তোমাৰ?
ইয়াৰে মানে ভেকেঞ্চি বেলেগ বেলেগ জেগাত ওলাই। এতিয়া বৰ্তমান ওলাইছে গুৱাহাটী আৰু বঙাইগাঁও। উম মানে গুৱাহাটীতো কৰো পালে ভাল হয় আৰু। গুৱাহাটীতটো এই নুন মাটিত আছে এটা।
নুনমাটিত আছে ৰিফাইনোৰীটো তাতে ওচৰ হয়। বঙাইগাঁৱত আছে তোমাৰ। উম, দুলিয় দুলিয়াজানতো আছে।
অ, সেইবিলাকো লোৱা নাই বাৰু অকল বঙাইগাঁও আৰু গুৱাহাটীৰো লকে
আচ্ছা, আচ্ছা বঙাইগাঁও কৰ যাবা আৰু পন্ধৰ হাজাৰৰ কাৰণে তে তোমাৰ ঘৰ ভাৰালহাতে।
ৰৰুম গুৱাহাটীত পালে ভাল হয় আৰু তাকে ভাবি আছো এপ্লাই মানে অনলাইন এপ্লাই মানে অনলাইন ফি একো পে কৰিব নালাগে। সেইকাৰণে মই ভাবছ নিজে কৰিব পাৰিলে আৰু পইচা পইচা বাচি যাব। অলপ অনলাইন দোক কৰিলে দেৰশ দুইশ টকা এটা ল'ব।
আৰু নিজে কৰিলে এক্সুৱেলী যদি তুমি নাজানা ন বস্তুটো নিজে কৰিলে মান কি জানা? কিছুমান ক্ষেত্ৰত বস্তুটো ৰিজেক্ট হৈ যায় অ। যদি ইটটো বস্তু ভালে নিল বা ফটো ভালেদিল কিব এটা ব্ত ভালক নিল বা কিবা এটা সৰু মিচটেক কৰিলে তোৰ বস্তুটো ফৰ্মত নিজে হয়। ন ফৰ্ম যদিাই অকণমান পুচাইওক জানা মানুহব কৰাটো ভাল।
মানে ইমান ডাঙৰ সেই নহয় নহয় এপ্ৰেডি ভেকেঞ্চি ওলাই থাকে। ত, এই ৰিচেণ্টলি আমাৰ লগৰ এটা এপ্লাই কৰি সি পালে সি গল। ওলিয়াই থাকে তি দুই তিনি মাহৰ মোৰে মোট ওলিয়াই থাকে। আৰু মানে নিজে কৰাটো ভাল মানে তেতিয়া কি হয় বস্তু জানিব পৰা যায় ন। তেতিয়া পিছত লাগিলেও মানে নিজে নিজে কৰিব পাৰি আৰু সেইকাৰণে। নিজে কৰি চাব লাগে।
আচ্ছা মোবাইলত- মোবাইলত কৰিব পা- পাৰিছো মোবাইলত কৰিব পাৰিবা ধুনীয়াকে।
উম। মই পাৰি বাৰু। কি মই কৰি পোৱা নাই আজিলৈ সেইকাৰণে মানে তুমি পালা নেকি সুধিলো আৰু।
এ, মই এই মই তোমাৰ এইটো ইনকাম চাৰ্টিফিকেট বনাও বাৰু। পেণ কাৰ্ড বনাও বাৰু। অ ই শ্ৰমিক কাৰ্ড ধৰি লোৱা বনাব পাৰা।
এই আধাৰ কাৰ্ডৰ নাম্বাৰ ফোন নাম্বাৰ ক'ত চেঞ্জ কৰে নো?
আধাৰ কাৰ্ডৰ ফোন নম্বৰ এতিয়া তোমাৰ আগতে আছিল কি জানা এই লাচিত নগৰত আছিল। পল্ডং বজাৰত, চৰি পল্ডং বজাৰত উলোবাৰী, আ এতিয়া তোমাৰ কত আছে জানা এই বেলতলা চাৰ্ভিচ
চিনিব নিকি ক'ত কৰে?
অ, একজেক্টলি মই চিনি নাপাও কিন্তু মোৰ এটা লগৰ আছে দেৱজিত। অ, সি কেইদিন মান আগত গৈছে আৰু বেলতেলা তাতে, এ তুমি গুগলত মাৰি দিব নাপাই যাবা। বেলতলা
মই পাইছিলো এটা আধাৰ উহুম আধাৰ বুলি এটা এপ এটা আছে সেই এপটো পাৰি কিন্তু এইবাৰ এইটি থ্ৰী ৰুপিচ নে কিবা লাগে।
আচ্ছা, ত কৰি লব পাৰা চোন। বা তুমি কিবা এটা প্ৰোফ দিব লাগিব, তোমাৰ লেন তোমাৰ লাইনৰ বিল দিব লাগিব। তোমাৰ তোমাৰ তোমাৰ নামত থাকিব লাগিব। বা তোমাৰ ভোটৰ আইডি কাৰ্ড দিব পাৰা কিবা এটা প্ৰুফ দিব লাগিব।
এইফালে শিৱৰ নহয় মই এই পাৰি নোৱাৰি শিৱৰ নহ সেইকাৰণে কৰা নাই মই।
অহ তাতে গ'লে পঞ্চাশ মান লয় আৰু আধাৰ কাৰ্ড অফিচত। মই তোমাৰ যেতিয়া লাচিত নগৰত আছিলো তেতিয়া মই চেন কৰি দিলো মুতামুতি এতিয়া বা দুবছৰ মান দুবছৰ নহয় এবছৰ আগতে মই যেতিয়া পি আৰ চি এপ্লেলাই কৰিছিলো। তাৰ মোৰ আধা কাৰ্ড এড্ৰেটো ইয়াৰতে দিয়া আছিল আৰু আধাৰ এড্ৰেটো মানে। গাওঁ দিব লাগিব পি আৰ চি তো গাওঁ গাওঁ খুঢ়া তাতে আমাৰ ভোটৰ কাৰ্ড আছিল। তাতে আমাৰ মানে খাজানা -চাজনা চব তাতেও আছিল ন, গাও বুঢ়া লিখা জিখা। ত' সেইকাৰণে আধাৰ কাৰ্ডৰ এড্ৰেছটো মই গাৰ কৰি ললো। গাৰ কৰতেই তোমাৰ এই লাচী নগৰতে কৰিছিলো। মানে পঞ্চাশ টকা লৈছিল, তোমাৰ মোৰ ফটোৰ কাৰ্ড চ খুজিছিল আৰু।
হে।
কৰ দিছো তাক মানে মানে কৰাই দিছো আৰামছে।
অ আচ্ছা, এতিয়া হেৰি আহ সোমবাৰে ফুৰি আছা নেকি? এ গলো হয় দুইটাই।
ক'ত যাবা?
এয়া বেলতলাত।
আ সোমবাৰে ফ্ৰী এইটো, সোমবাৰে ফ্ৰী বাৰু ইভিনিং আছো বাৰু।
উম হ'ব ইভিনিংলে হ'ব, তুমিতো ৰিজেন পাৰিলা চাগে ন?
উম। নিজন মানুহো কাম নাই মানে সেই দিনটো কিবা- কিবা কৰি থাকো ৰবা! কিবা না কিবা কাম থাকেই তেনেকৈ চলি আছে।
অ ৰাতিপুৱা ওলাবা পিছে দহটামান বজাত দুতে যাম।
দচটা মানত নোৱাৰিম আকৌ ইভিনিং পাৰিম। মানে মৰ্নিং মৰ্নিং মানে মৰ্নিং মোৰ ক্লাছ থাকে মানে। সেইটো কাৰনটো মই ৰিজাইন মাৰিলো যে। মিনিমম ক্লাছৰ কাৰণে ৰিজাইন মাৰিলো ন, ক্লাছৰ কাৰণে মাৰিলো ন।
ইভিনিং আকৌ বন্ধৰ বন্ধৰ থাকে নেকি?
উম সেইটো নিঙ এটা কাম কৰিব পাৰা আধাৰ কাৰ্ডৰ অফিচত কিন্তু তোমাৰ পাগলৰ নিচি বহুত বেছি নাই। হা তোমাৰ ইমান লাইন হ'ব ন তুমি তুমি, পঞ্চাশ টকাতো দিব লাগিব দিব লাগিব তাৰ। ওপৰি ইমান হৈছিল নাই মোবাইল নম্বৰ। মোবাইল নাম্বাৰ অন অন নহয় মোবাইল নাম্বাৰতো অনলাইন হয় অ অনলাইন দিব পাৰি। অনলাইন কৰিব‌ পাৰি সেইবোৰ কৰিব কাৰণে বুজি পাইছা তুমি তাতে ইমান লামবা লাই থাকিব লাগিব দেৱজিতকে ফোন কৰিসুধিবা এ কি বুলি কয় ইমান লাম্ভা লাইন। তুমি মানে ৰা মানে বহুত লাম্বা লাইন থাকে নটাত চাৰে নটাত অফিচতটো খোলে নেকি। তোমাৰ লাইন কেতিয়াবা থাকে জানা চাৰে আঠটা মানৰ পৰা লাইন থাকে।
অ সেনো‌ তাত মই উম মই এবাৰ তোমাৰ এ। পলুবাৰীত যোনটো আছে তাত গৈছিলো এই মহৰ একবছৰ মান আগতে গৈছিলো। তাতো সেই লাইনৰ কাৰণে মই ঘূৰি আহি সেই তেতিয়াৰ পৰা চেঞজে কৰা নাই এতিয়ালৈকে মই। এতিয়া চাৰ্ভে অহা বুলি শুনা পাই মানে সেইকাৰণে যাওঁ কৰি আহো মানে। সাধাৰণ নামৰ এতিয়া কিছুমান ক্ষেত্ৰত দিগদাৰ অহ এ অনলাইন চাম ৰ'বা অনলাইন দোকান সুধি চালে গম পাম ন।
উম উম আৰু অলাইন হব সেই তোমাৰ বস্তু, একে যাব বেছি এক্সট্ৰা নাযায় কিন্তু প্ৰচুৰ ব সুবিধাত হৈ যাব আৰামত হৈ যাব তাতে গি ন তুমি লাইনত মানে অহ আৰু তোমাৰ বহু বেছি বেয়া হৈ যাব, আৰু মানে বহুত নষ্ট হ'ব আৰু ক'ব গলে। ই মোৰ হিচাপত ন তুমি অনলাইন তোমাৰ কাৰণে বেটাৰ হ'ব ভাল হ'ব। বুজি পাইছা আৰু বাকী মই ইভিনিং ইভিনিং ফ্ৰি থাকো বাৰু ইভিনিং বুলি ক'বা।
এই এইপিনে ৰাতিপুৱা গলে ৰাতিপুৱা যোৱা ভাল কাৰণ মানুহ বহুত থাকে ন ইভিনিং যাই লাভ নাই আৰু গলে ৰাতিপুৱাই যাম
উম কি কৰিছ উম ৰাতিপুৱা মানে একটা ক্লাছ থাকে অ
হব দে আৰু কেইটাৰ পৰা কেইটালৈ ক্লাচ থাকে
ক্লাছ মোৰ কেই ঘণ্টা থাকে জানা ছয় ঘণ্টা
ৰাতিপুৱা কেইটা পৰা
ৰাতিপুৱা মই আঠটাৰ পৰা থাকে
উম আঠটা পা হ'লে ন, দহ, এঘাৰ, বাৰ এটা বজালৈকে ক্লাচ
মাজতে এক ঘণ্টা ব্ৰেক থাকে
উম
এক ঘণ্টা ব্ৰেক থাকে অহ
দুটা বজা লৈ কে তাত
উম দুটাৰলৈকে ক্লাছ হৈ থাকে ভালকে কৰে মানে ৰবা কৰি আছো বাৰু অলপ ভালকে কাম চামো থাকে সঠিক ভন্টিক স্কুল কলেজত থব যাব লাগে আনিব যাব লাগে তাতে মই কিবা হৈ যায় কেতিয়াবা টো নাযাওঁ আজি বোলো ৰ'দ কাৰনে তাক আনিব গলো আৰু
অহ বাৰু
ডিউটিত আছে বৰ্তমান
বৰ্তমান ডিউটি আছো
উম কামচাম নাইনেকি বৰ্তমান